কি কি কোৱা
এনে আছিলো বাৰু, তুমি কি কৰি আছিলা?
ম মইয়ো বাৰু এনেই আছিলো অ তোমাক এটা মানে ক থা সুধিব আছিলে।
অহ কোৱা
মানে আজি যে কলেজত তুমি গৈছিলা ন বৰ ভাল লাগিছিল তোমাক। ড্ৰেছযোৰ তুমি পিন্ধা ড্ৰেছযোৰো ধুনীয়া লাগিছিল।
অ ধন্যবাদ ভাল লাগিল শুনি পেলাই। আজি মানে নতুন ড্ৰেছ এটা পিন্ধিছিলো বুজিছা।
অ সঁচাকৈয়ে কিন্তু তোমাৰ ওপৰত পুৰা মিলিছে।
শুনি ভাল লাগিল দিয়া চোন আ ফেশ্বনৰো প্ৰতি আগ্ৰহ আছে নেকি?
মোৰতো বহুত আছে কিন্তু মই সাধাৰণ আৰু আৰামদায়ক কাপোৰহে বেছি মানে পচন্দ কৰো, ফেশ্বনটোও মই ভাল পাওঁ। কিন্তু এতিয়া যিহেতু গৰমৰ দিন কোৱা কোৱা
সেইটোও ভাল বাৰু আহ ফেশ্বন মানে কেৱল নতুন কাপোৰ নহয়। অ ফেশ্বন মানে তুমি আৰামদায়ক কাপোৰ পিন্ধিয়ে বেছি ভাল পাবা। আৰু ফেশ্বন মানে এইটো নহয় যে নতুন কাপোৰ পিন্ধা বা অ কিবা বেলেগকৈ কাপোৰ পিন্ধা।
অ সেইটোও বাৰু হয় আৰু নি ফেশ্বন মানে তোমাৰ অ সেইটো নিজৰ ব্যক্তিত্ব আৰু আত্মবিশ্বাসো ফেশ্বনৰ এটা অংগ বুলিয়ে মানে ধ ৰিব পাৰি নহয় জানো।
ঠিক কৈছা। আ তুমি বাৰু কেনে ধৰণৰ পোচাক বেছি পচন্দ কৰা?
মই ক'ব গ'লে কেজুৱেল ড্ৰেছ আৰু জিন্স পিন্ধিবলৈ মানে বেছি মানে ভাল পাওঁ এইটো। মানে তোমাৰ আৰামদায়ক হয় যে বেছি টাইমো নালাগে ধৰা।
মইয়ো‌ জানানে মানে আহ ময়ো ভাল পাওঁ অ, অ দৈন দিনত আহ জীৱনত সেইবোৰ যথেষ্ট আৰামদায়ক হয়। আৰু কতোবা ওলাই গলেও পিন্ধিব পাৰি আৰু অ মানে পিন্ধিবলৈ বেছি সময়ো নলয় আৰু মানে উম চব জেগাতে পিন্ধি যাব পাৰি।
অ তাকেই তোমাৰ জীন্স আৰু এনে কেজুৱেল ড্ৰেছবোৰ ধৰা ফ্ৰেণ্ডৰ লগত ওলাই যাওঁতেও আমি পিন্ধি যাব পাৰো বা ক'ৰবাত পাৰ্টিত গ'লেও পিন্ধি যাব পাৰো মানে য'তে ত'তে হৈ যায় আৰু বিশেষ বিশেষ অনুষ্ঠানতো ধৰা বিশেষ অনুষ্ঠানতটো বাৰু বেলেগ কাপোৰ পিন্ধা যায়। এনে তুমি কোৱা চোন বিশেষ অনুষ্ঠানত বা কিবা উৎসৱ পাৰ্বনত তুমি কি পিন্ধিবলে ভাল পোৱা?
এনে বিশেষ অ অনুষ্ঠানত মই অলপ ভাৰী কাপোৰ পিন্ধি বেছি পাওঁ মানে ভাৰী ক'ব গলে অ চলবাৰ অ' তাৰ পিছত আনাৰকালি ছেট চাৰি। অ তাৰ পিছত গাউন মই এইবিলাক বেছি ভাল পাওঁ অ' বিশেষ কেতিয়াবা যদি অনুষ্ঠান হয় আৰু চাদৰ মেখেলাটো মানে ম মোৰ সদায় প্ৰিয় মানে। চাদৰ মেখেলাটো মই অ' চব অনুষ্ঠানতে মানে পিন্ধি যাব পাৰি মানে বিৰাটে ভাল লাগে। আৰু উম পাটৰ চাদৰ মেখেলাতো ক'বই নালাগে, যিমান আৰাম সিমান। দেখিবলৈও ভাৰি আৰু দেখিবলৈও ধুনীয়া।
অ' ময়ো কিন্তু তোমাৰ দৰে চাদৰ মেখেলা পিন্ধি ভাল পাওঁ, আৰু। পৰম্পৰাগত পোচাকত‌ এক বিশেষ সৌন্দৰ্য থাকে। এতিয়া তোমাৰ শাৰী বা চাদৰ মেখেলা বা অসমীয়া ধৰা চাদৰ মেখেলাটো‌ যিহেত তু মানে জনপ্ৰিয় হয় আৰু ভালো লাগে দিয়াচোন পিন্ধি কিনে পৰম উৎসৱ পাৰ্বনত পিন্ধি গ'লে সেইকাৰণে ময়ো ভাল পাওঁ আৰু পৰম্পৰাগত।
আৰু এনে তুমি পোচাক বোৰ তুমি যি পিন্ধা মানে। অ' দিনৰ দিনটোত সেইবোৰ। চব মানে তুমি এ বজাৰৰ পৰাই কিনি আনা নে তুমি অনলাইনৰ পৰাই কিনা।
মই ধৰা মানে। পৰিস্থিতিৰ ওপৰত মানে নিৰ্ভৰ কৰে ধৰা এতিয়া। পূজাৰ কাৰণে কিনিলো হাঁ এতিয়া দূৰ্গা পূজা ধৰা তোমাৰ বহুত দিন আছে এতিয়াতো মই। উম হেৰি অনলাইনৰ পৰাই কিনিম অনলাইনত যদি ভাল ভাল ধৰা কালেকচন দেখা পাও আৰু যদি ধৰা কেতিয়াবা হঠাতে ধৰা উৎসৱ পাৰ্বন হৈ গ'ল ধৰা গমেই নাপালো বা কাৰবাৰ বাৰ্থডে পাৰ্টি তেনেকুৱা ধৰণৰ কাৰণে মই এইটো ওচৰৰে অ হেৰিত যাব লাগিব ন বজাৰত যাব লাগিব অনলাইনত তোমাৰ বহুত মানে অ' সময় লাগি যায় যে আহোতে সেইকাৰণে আৰু।
অ'। ময়ো একেই আ এনে মই ঘৰত পিন্ধা কাপোৰবোৰ উম ধৰা মই বিশাল মেগামাৰ্ট গুচি যাও। তাতে ঘৰৰ পিন্ধা বহুত কাপোৰ থাকে অলপ কম দামৰো থাকে আৰু বহুত আৰামো থাকে। কাপোৰবোৰ কটনৰ থাকে আৰু কটনৰ কাপোৰ বোৰতো এই গৰমত পিন্ধিবলৈও আৰাম। সেইকাৰণে মই ঘৰৰ পিন্ধা কাপোৰ বোৰ ওচৰ চুবুৰীয়া দোকান বা বজাৰৰ পৰা কিনি আনো আৰু জোনটো মই মানে একদম বাহিৰত পিন্ধো মানে অ' অনুষ্ঠান বা ক'তবা ফুৰিব গলে বা ক'তবা বাহিৰত ওলাই গ'লে এদিনৰ কাৰণে তেতিয়া সেইবিলাক মই মানে অনলাইনৰ পৰাই কিনো কাৰণ অনলাইনো কিছুমান অলপ অ' কম দামতো পোৱা যায় আৰু অনলাইনত মানে বহুত বেলেগ বেলেগ ধৰণৰ মানে কাপোৰ পোৱা যায়। একে একে টাইপৰে কাপোৰ পোৱা নাযায়।
অ' সেইটোও হয় বাৰু থিকেই কৈছা। অনলাইনত বহুত মানে বেলেগ ধৰণৰ ডিজাইনো ধৰা থাকে সেইবোৰ ভালো লাগে। এনে তুমি এতিয়া যিবোৰ ধৰা আজিকালি যিবোৰ যে ওলাইছে নতুন ফেশ্বনৰ যিবোৰ ধাৰণাবোৰ বা সেইবোৰ তুমি কেতিয়াবা অনুসৰণ কৰা নেকি?
অ', এই আজিকালি যোনটো ওলাইছে অ', সেইবোৰ কাপোৰ পিন্ধি মই অ', বিৰাটে ভাল পাওঁ। আৰু অ', মই বহুত তেনেকুৱা কাপোৰ কিনিছোঁ, তেনেকুৱা পোছাক মোৰ বহুত আছে, অ', আৰু দিনৰ দিনটো মানে কেতিয়াবা ধৰা কোনোবা যদি কাৰোবাৰ মানে অ', ফাংচনত মাতিছে বা মই গ'লে মানে মই সেইবোৰ কাপোৰে পিন্ধি যাওঁ, কাৰণ আজিকালি এইবোৰত ট্ৰেণ্ডছ বুলি কয় হয়, নাই? আজিকালি যোনটো উম, ফেশ্বন ওলাইছে সেই ফেশ্বনটোৰ চাবা চবে এটা জেগাত সেইবোৰ কাপোৰে পিন্ধি থাকে। সেইকাৰণে সেইবোৰ কাপোৰ পিন্ধি পেলাই মানে আপোন, আপোন লাগে। কিন্তু যদি মই এতিয়া বেলেগ কাপোৰ পিন্ধি যাম, মানে মই এটা মানে অকলে এনেকুৱা হৈ যাম যোনে বেলেগ কাপোৰ পিন্ধি গৈছে সেইকাৰণে অ', মই ঘৰত থাকিলে বাৰু নিপিন্ধো। কিন্তু বাহিৰত ওলাই গ'লে মানে এ যি মানে ট্ৰেনজৰ মতে মই কাপোৰ কেটা পিন্ধো মানে।
অ'। ময়ো বাৰু অলপ চলপ কৰোঁ। কিন্তু সকলো ধৰা মানে, যিবোৰ ধৰা এতিয়া ওলাইছে। সকলোবোৰ একেবাৰে মানে অনুসৰণ নকৰোঁ আৰু কিছুমান ধৰা মই ধৰা চুইজাৰ পিন্ধি কিনে ভাল পাওঁ। ত' সেইটোও মানে কেতিয়াবা, কেতিয়াবা পিন্ধি যাওঁ আৰু নতুন ধাৰাবোৰ যিবোৰ ধৰা তোমাৰ ওলাইছে। সেইবোৰ কাপোৰ পিন্ধিও ভাল লাগে, কিন্তু বেছিভাগ সময়ত মই পৰম্পৰাগত যিটো তোমাৰ ধৰা সেইটোয়ে পিন্ধি মানে, মানে আৰামদায়ক লাগে বুলিও ক'ব পাৰা সেইকাৰণেও পিন্ধো।
নাই, নাই আৰামটো চবতছে বেছি অ', আগত থ'ব লাগে। কাৰণ আৰামৰ কাপোৰ পিন্ধি, পিন্ধিয়ে ভাল লাগে। ক'তবাত দূৰত গ'লেও বা ওচৰত গ'লেও। এতিয়া উম, সদায় মডাৰ্ণ হৈ তো যাব নোৱাৰিম। কিন্তু আৰামৰ কাপোৰটোৱে মানে পিন্ধিও ভাল লাগে। আৰু কিবা এটা কাম কৰিও ভাল লাগে মানে অশান্তি নালাগে।
তাকেই, আৰু তোমাৰ নিজৰ পচন্দকোতো গুৰুত্ব দিয়াৰ এটা কথা আহি পৰে, ধৰা ফেশ্বনতো তোমাৰ সেইটো এটা অংশ হৈ যায় ন? যে, নিজৰ পচ টোকো আমি গুৰুত্ব দিওঁ, আৰু বা যিটো নতুনকে ধাৰাবোৰ ওলাইছে, সেইটোকো আমি মানে চেষ্টা কৰি চাব পাৰোঁ, সেইবোৰো মানে গ্ৰহণ কৰিব পাৰোঁ, তেনেকুৱা কোনো ধাৰা বন্ধা নাই যে, সেইটো মানে পৰিধান নক কৰিব নালাগে তেনেকুৱাতো নহয় বাৰু। এনে তুমি ফেশ্বনটো কিহৰ কাৰণে মানে গুৰুত্বপূৰ্ণ বুলি ভাবা?
মই ফেশ্বনটো গুৰুত্বপূৰ্ণ বুলি সেইকাৰণে ভাবোঁ, কাৰণ আজিকালি মানে যি পৰিস্থিতি হৈছে আজিকালি উম মানুহে বহুত ডাঙৰ, ডাঙৰ ডিগ্ৰী লয়। কিন্তু চাবাচোন এটা পাৰ্চনেলিটি বুলি কথা আহে। যেতিয়া তুমি কৰ'বাত ইন্টাৰভিউ দিব যাবা এতিয়া তুমি নিজকে নিজে অ' মানে নিজৰ কথা বেলেগক কবা তোমাৰ মানে তুমাৰ ইনট্ৰডাক্যন টো দিব। তেতিয়া এটা পাৰ্চনেলিটি বুলি কথা এটা আহে, মানুহে ভাবে। কি কাপোৰ পিন্ধিছে কেনেকে মানুহজন বহিছে। মানুহজনে নিজৰ কাপোৰ চোলাটো কেনেকে কৰি থৈছে সেইটো মানে বহুত এটা মানে অ এ, বিষয় হয় বহুতৰ কাৰণে, সেইকাৰণে মই ভাবো যে অ' মানুহৰ পঢ়াৰ লগত মানুহে যদি নিজৰ ফেশ্বন টো অলপ মানে ঠিক কৰি থয়। তেতিয়াহ'লে মানে মানুহে তাক চাবলৈও ভাল লাগে। কথা পাতিবলৈ ভাল লাগে আৰু সেই মানুহটোক মানে বহুত মানে গুৰুত্বও দিয়া যায়।
অ' অ' বহুত সুন্দৰকে তুমি উপস্থাপন কৰিলা। আৰু বহুত খিনি কথা হয়তটো তুমি জানা, যিটো মই হয়টো জানা নাছিলো। আৰু মই ভাবো যে ফেশ্বনে নিজকে প্ৰকাশ কৰাৰ এক এটা উপায় দিয়ে দিয়ে নহয় জানো, আমি যেতিয়া মানে ধৰা নতুন বা আমাৰ ফেশ্বনৰ লগত জড়িত ধৰা কিবা কাপোৰ পিন্ধো। তেতিয়া আমিতো নিজকে প্ৰ প্ৰকাশ কৰিবও পাৰো।
হয়, ঠিকেই কৈছা।
উম, দিয়া ভাল লাগিল তোমাৰ লগত ফেশ্বনৰ কথা পাতি।
ঠিক আছে।